দ হেল্ল'
অ' হেল্ল' আহ মোৰ ভইচটো আহিছেনে ভালকৈ?
অ' আহিছে দে।
অ' কি কৰি আছা তুমি?
এই আছোঁ এনে পঢ়ি আছোঁ।
অ' অ' ঠিকে তোমাৰ, লগত ভাল মান এনেই ঘৰত ফালে আছো অলপ বাহিৰত লাই আহিছো অলপ মই ফালে গৰম কেনেকুৱা ন বন্ধু?
এই গৰমৰ কথা ক'ব নোৱাৰা দেই আৰু একদম অৱস্থা বেয়া।
কি কোৱা বহুত গৰম দি আছে নেকি?
উম উম বহুত বেছিয়ে আৰু।
অ' আমাৰ ইয়াতে বহুত গৰম দি আছে বন্ধু মানে আমাৰ ইয়াতে লাইন চাইন নাই মানে লাইন কি বা হ'ল ৰাতিপুৱা পৰা নাই। একদম মানে, সুবিধা একদম সমস্্যাৰ সৃষ্টি হৈছে আমাৰ ইফালে।
উ আজিকালি বতৰটো সেনেকা হৈছে না।
সেইটোয় তো ইমান মানে বতৰটো সলনি হৈ গল দেখাই পালা তুমি।
উম উম।
উ বাদেহে, বাকী খবৰ পাতি কেনে আংকুল আনটিৰ?
আছে ঘৰত সবেই ঠিকে আছে, তহঁতৰ?
অ' মোৰো ঠিকে আছে।
ভালে আছে না, খবৰ পাতি ভাল?
অ'। অ', ঠিকে আছে। বাকী তোমাৰ স্কুলৰ কথাবোৰ মনত আছে নে?
আছে আছে। তেতিয়াই বহুত ইনজয়মেণ্ট আছিল।
অ', সেইটোৱে। আগৰ স্কুলৰ যে কথাবোৰ আমাৰ মনত আছে নে আমি এইটোৱে আমি যে স্কুলতে পঢ়িছিলোঁ। তাৰপাছত কলেজতো একেলগে পঢ়িলোঁ।
উম, বহুত ভাল আছিল তেতিয়াৰ টাইমখিনিয়ে। খেলিব যোৱাৰ দিন তেতিয়াৰ।
সেইটোৱে।
তে?
অ', সেয়াই বহুত ভাল লাগিছিল আগতে, আমি স্কুলত কিমান ধেমালি কৰিছিলো, কিমান খেলিছিলো। তুমি, লগৰ বন্ধুবোৰে মিলি।
সেইয়া, আজি-কালি সেইদিন আৰু নাই, এনেকুৱাই হৈ গ'ল হয়নে?
আজি-কালি লগ ধৰাই নাযায়।
সেইটোয়ে, আজি-কালি আৰু লগবোৰো নাহে এনেকুৱা আমাৰ উলাই-চোলাই নাহে, এনেকুৱাই হৈ গৈছে একদম।
অহ। পঢ়া-পাতি কি চলি আছে এতিয়া?
ঠিকে চলি আছে। তোমাৰ? অ', একজামটো কেনে হ'ল তোমাৰ ফাইনেল?
ঠিকে আছে আৰু। ৰিজাল্টটো দিলে গম পোৱা যাব।
উম, ঠিকে। ৰিজাল্টটো কেতিয়া আহিব গম পাইছা নেকি আমাৰ?
আহিব দছ-পোন্ধৰ দিন মানৰ ভিতৰত।
মানে এই জুলাইত আহিব বুলি কনফাৰ্ম?
উম, আহিব পাৰে।
অ', জল্দি আহিলে ভাল আৰু সেইটোৱে। পিছে কি ভাৱিছা আৰু তুমি নেক্সট কি পঢ়িবা এতিয়া? বি কমটো হ'ল এতিয়া। এম কম কৰিবা নে মাষ্টাৰ?
চাওঁ, এম কম এ কৰোঁ নে ফ'ৰ্থ ইয়েৰ'টো কৰোঁ। যদি ফ'ৰ্থ ইয়েৰটো হৈ যায় ফ'ৰ্থ ইয়েৰয়ে কৰিম আৰু।
অ', মানে ফ'ৰ্থ ইয়েৰটো কলেজতে কৰি দিম বুলি চবে ভাবিছা তোমালোকে?
উম, তই কি ভাৱিছা?
মই অলপ ড্ৰ'প ল'ম এক বছৰ চাগে। মই ভাবি আছো।
অ'।
মানে, কলেজত মানে ফ'ৰ্থ ইয়েৰটো নকৰোঁ মই চাগে।
অহ।
মানে মই আমাৰ সেইটো। অ', সেনেকুৱাই হেল্ল', মই ৰিজাল্টো কাৰণে অলপ ৰখি আছোঁ। ৰিজাল্টো অহাৰ লগে লগে কামটো পাই যাম। বাকী তোমাৰ কি, কিবা, বাকী আগৰ আমাৰ এনে স্কুলৰ বন্ধুবোৰ কেনে আছে? লগ পোৱা নেকি আগৰ বন্ধুবোৰক?
পাওঁ কেইটামানক। ভালে আছে, চবেই নিজৰ পঢ়া-পাতিত।
অ', স্কুলৰ কথাবোৰ কয় নে নকয় তোমাক?
কয় মাজে মাজে, লগ পালে কথা পাতা যায়।
অ', কে এনেই লগ কৰিব লাগে মাজে মাজে ইমানচ স্কুলৰ বন্ধুবোৰক। ইমান বছৰ হ'ল আমি সেইটোৱে। আগতে কি খেলিছিলো আমি, কি আৰু মনত আছেনে স্কুলত আমি কিমান উৎপাত কৰিছিলো, খেলিছিলো। ক্ৰিকেট, ফুটবল আৰু ব্ৰেক টাইমত যে আমি কিমান খেলিছিলো এতিয়াও। এই স্মৃতিবোৰ এতিয়াও মনত আহেনে? মনত আছে নে তোমাৰ? অ', আৰু যাব মন নাই নে আৰু যাব মন আছে নে? এছ, বি, দেওৰাহ। আকৌ ঘূৰাই পাব মন আছেনে, নাই তোমাৰ?
আছে আছে।
এতিয়াও মনত পৰে, এক চেকেণ্ড ৰ'বা।
উম।
তেন্ত বাকী আৰু সেনেই বাকী আৰু তুমি আমাৰ এই যে বন্ধুটো যে চামাৰ বহুত ভাল পঢ়া খুজি আছে। লগ পোৱা নেকি?
অ', পাওঁ পাওঁ, মাজে মাজে।
অ', এই খবৰ কেনে আছে বিজয়াৰ? আজি-কালি লগে নোপোৱা হৈ গ'লো।
উম, চিও কলেজ-চলেজ ইমান মাজে মাজে যে নাযায় আৰু। কেতিয়াবা কেতিয়াবা লগ পোৱা যায়।
অ', আচ্ছা ঠিকে মানে। বাকী আৰু তোমাৰ স্কু কোৱা কিবা কথা স্কুলৰ কথাবোৰ কিবা মন আছেনে নে নাই?
আছে জিৰণি টাইমত খেলিব যোৱা সেইবিলাক। টিফিন নাখাই দৌৰি থাকা।
এইটো আহ আমি দৰা আছো। ছোৱালীসকল বুলি কিমান আমি মানে এনজয়মেণ্ট কৰিছিলোঁ কলেজত আৰু স্কুলত তাৰপিছত কলেজত। মনত আছে ন আমি যে একে স্কুলতে কৰো একে স্কুলতে পঢ়িলো তাৰিছত একে কলেজ। তিত ডিগ্ৰে সবে বেলেগ বেলেগ গলো আধা
উ এই বেলেগ হোৱা টাইম খিনিতে বেয়া লাগে আৰু। ইমান বছৰ একেলগে থাকে।
সটোতো হব আৰু হ'ব লগা বস্তুতটো কোনো ৰখাব নোৱাৰে।
কৰ'বাত ফুৰিব গৈছে নেকি একেইদিন?
নাই ইমাৰানে গৰম দি আছ ম কিন্ত অলপ বৈশিস্থ ফালে অলপ গ'লো, আৰু অলপ এনেককা নিজৰা ভিজৰা এনেকা যাই আছো, মানে গৰম বহুত দি স নেকেইদিন।
উ উ চুইমিং পুলটোলতে গ'লে, আমিও প্লেন কৰি আছো। প্লেন কৰি আছোঁ, চাওঁ। ৰিজৰ্ট চিজৰ্টত, ৰিজৰ্ট, নহ'লেবা বেলেগ জোগাত ভাল ঠাই ঠাইত নেচাৰেল টাইপ ঠাই।
উম। একো লডত যাম বুলি আমি এটা প্লেনিং কৰিছো, তুমিও যাবা নেকি আমাৰ লগত?
চাও দিয়চোন টাইমটো যদি মিলে।
অ' টাইমটো মিলি যাব দে সেইটো টেনশ্যন ল'ব নালাগে, আমি এইটো মাহত নহয় আমি এইটো মাহতে মাজৰ ফালে যাম মানে পোন্ধৰ তাৰিখ দহ তাৰিখ কেনেকুৱা যাম বুলি ভাবিলো আমি। ত তুমিও আহি যাব পাৰা আমাৰ লগত ভাল লাগিব।
অ' চাও দিয়েচোন মোৰো এটা প্লেন আছে মানে। বেলেগ এক জেগাত যোৱা, সে এই গৱৰ পিনে অলপমান কাম এটা আছে।
অ' আচ্ছা মানে নোৱাৰিবা চাগে এনেকুৱা লাগি আছে। তোমাৰ কথা শুনি। ঠিকে একো নাই যেতিয়া ফ্ৰী হবা যদি
পিছে আৰু সেনেকুৱাই একছে ন প্ৰভািন
বাকি আৰু সেইটোয়ে আৰু নেক্সট কিবা ভাবিলা আৰু বাকী এতিয়া কিবা কাম চামত কোম কাৰোব থাকিব। ভাবিছা নেকি?
চাই আছোঁ সেনেকে ক'ৰবাত কাম পালে সোমাই যাম আৰু।
এবাৰ তোমাৰ চি এ টি এনেকুৱা জানো কিবা চিয় তিয়ে কিবা চিনাকি আছে নেকি তোমাৰ?
এনে বন্ধু এজন আছে কৰি থকা বুলি কৈছে সি এতিয় এই ফাউণ্ডেশ্যনটো দি আছে বুলি কৈছে।
এক অ নহয় চিয়ে এক নহয় চিয়েৰ আন্ধাৰত কাম কৰিব পৰা এনেকুৱা কিবা।
অ' চিয়েৰ আন্ধাৰ সেনেকে চিনাকি নাই মানে এ তটা?
অ' এনেকুৱা চিনাকি ভাল আছিল মানে মই ভাবিলো।
কৰিবা নেকি?
মানে কাম এটা বিচাৰি আছো মানে কিমাননো আৰু ঘ বহি থাকিম ঘৰত। ইমান বছৰৰ পৰা নব অকল পঢ়ি আছো ব কামত, অলপ আ আমি মনোযোগ দিব লাগিব আৰু।
অ' মোৰ লগৰ এজন আছে ৰ'বা সুধি চাব লাগিব সিয়াক।
অ' অ' ঠিক আছে সুধ পঠিবা হা মোক কবা কি কৰে। বহুত গৰম, পিছে কৰ'বা ওলোৱা নাই নেকি গৰমত।
এ সেই প্লেন কৰি আছো কৰ'বাত যাম বুলি লগৰ কেইটাৰ লগত।
বৈশিষ্টত যাবা নেকি, কালি বা পৰহি বহুত গৰম দি আছে অ'।
যাম দিয়া।
মানে ভালে লাগিব বৈশিষ্ট্ নহলে এনেকুৱা মানে, নিজৰ নিজৰা থকা জেগাত যাওঁ বলে। মানে বহুত গৰম দি আছে নহ তই ভাল লাগিব যাই। আজি নকবা আজি বহুত গৰম ইফালে লাইন চাইন নাই ইফালে। সেইটো মানে অলপ মই এতিয়া অলপ সময় পিছত পুখুৰীত ওলাই যাওঁ আৰু মানে আমাৰ ঘৰৰ ওচৰতে পুখুৰী আছে, ত তাতে অলপ গা চা ধো অলপ। মানে অলপ তেতিয়া ভাল লাগিব মানে সেইটো ভাবি ম কৈছো আৰু।
উ গৰম দিনত সেইটোোৱে প্ৰব্লেম কাৰেণ্টটো নাথাকিলে।
এইটোয়ে অসম মানে, একদম অসম একদম মানে থাকিব নোৱাৰা হৈ যায় মই তেনেকুৱা অৱস্থা বেয়া একদম মোৰ ঘামি গ'লো একদম।
উম।
বাকী তুমি আহিবা নেকি তাতে, অ' সেনেকুৱা তথা বতৰো কি বা, হথাৎ দিন হয় তথাৎ ৰাতি হয়। তাৰপিছত দিনত বৰষুণ দিনত ৰ'দ দিয়া ৰাতি একদম পুৰা বৰষুণ হঠাৎ একদম। বতৰ একদম সলনি হৈ গৈছে এতিয়া।
তোমাৰ ভাইটি কি কৰি আছে এতিয়া?
এতিয়া পঢ়ি আছে তোমাৰ তোমাৰ ভণ্টিৰ কি, এক্জামটো কেনে হ'ল?
তাইো ভালে হৈছে দিয়া।
এতিয়া কোনটো কলেজত যাই আছে?
কলেজ এতিয়া কলেজত এডমিশন লৈছে, চাওঁ কি হয়। এডমিশন চলি আছে বি বৰুৱাত।
ভালে, দিদিবতো দিব পাৰা চ। ডিজিবাত বেছি ভাল হ'ব নেকি?
চাও এতিয়া বি বৰুৱাত লৈছে।
অ' মানে আমিওো দৰি বোৰতে পঢ়িছিলো ন দি ব অলপ তুমিও গম পোৱা।
উম।
সেইটোয়ে তোমাৰ, এইটো কলেজটো মানে প্ৰাইভেট হলে মানে অলপ মানে যি মানৰ যি জানাই তুমি চৰকাৰী স্কুলতকে চৰকাৰী কলেজতকে প্ৰাইভেটত বেছি গুৰুত্ব দিয়ে। আৰু এইটো ক বিদ ব়ত নাম আছে বহুত ভাল নাম থকা কলেজ হয়।
অ'।
আম পঢ় অহা হয় কলেজ। তুমি জানাই তুমি অলপ কেনেকুৱা কৰি কলেজটো। সেইটোৱে আমাকতো আৰু ছাৰে চিনি ছাৰ মেমকো চিনি পায়, সটো তোমাৰ যদি ভণ্টি যদি গ'ম পায়। তাৰপছত আৰু বেছিকৈ গুৰুত্ব দিব মেমসকলে।
আহ' টিউশচন ল'ব নালাগে আৰু তাতে পঢ়িলে টিচাৰখিনিয়ে হেল্প কৰি দিয়ে।
অ' সেইটোৱে ঠিকেই ক'লা বাকী বন্ধু মই মানে এতিয়া যাওঁ হ বে নাপাবা মানে মাতি আছে ম লগ ত আমি মানে গা ধুব যাম যে কৈছো তাতে যাও হা। তোমাৰ লগত মই, মই কালি তোমাক ফোন কৰিাৰিম হা মই অলপ মানে এতিয়া যাওঁ তাতে, উ দিয়া ঠিক আছে অ' দিয়া ঠিক আছে দিয়া বাই।
উম উম।